নমস্কাৰ।
নমস্কাৰ। কি কৰিছা?
মই মানে এতিয়ে এতি অলপ এতিয়া কিবা এটা লিখি আছিল।
হয় নেকি? কি দেখিছা অ?
মই এটা মানে ধৰক আপোনাৰ গল্প এটা লিখি আছিলোঁ।
কি গল্প?
আপুনিতো গল্পৰ নামটো শুনিছে? সাধু কথা শুনিছে?
শুনিছোঁ, শুনিছোঁ।
শুনিছে ন?
শুনিছোঁ। মই মানে তোমাৰ সেই বনাই আছিলো অ ঘিলা পিঠা বনাই আছিলো।
অ ৱাও।
ঘিলা পিঠা তুমি চিলা পিঠা খাই পাইছা নে নাই খিলা পিঠ-
অ ঢিলা পিঠা খাই পাইছোঁ খাই পাইছোঁ, আমাৰো ঘৰত কেতিয়াবা মা বনায়। অ থিলা পিঠা।
ঢিলাও চিলা
হয়।
হয় মই প্ৰথমতে কি কৰি তোমাৰ চাউলৰ গুৰি ললো দুকাপ মানে চাউলটো তিয়াই থৈছিলো ৰাতি। বাকী ৰাতিপুৱাৰ পিছত চাউলটো তোমাৰ গুৰি কৰিলো গুৰি কৰা সি কাপ দুই কাপ তুমি দুই কাপ ল'বা আৰু মই যিহেতু বেছি নাখাও অকনমান বনাইছ দুহাই চাউলৰ গুৰি দুকাপ ললো। তাৰপাছত মই গুুৰ ললো। অ, অ তিয়াই থবা।
ফি তিয়াই থৈ কিনে আপোনাৰ মানে মোটামুটি আধা ঘণ্টামান মান ধৰ ধৰক আপোনাৰ তিৰিশ মিনিট মান থৈ দিব লাগে আৰু।
হয় তাছ তুমি সেটো গুড়ি কৰি বা গুৰি কৰাৰ পিছত তুমি তাতে চাউলৰ গুৰি দুই কাপ ল'বা, গুুৰ একাপ ল'বা। কল এটা ল'বা আৰু বেকিং চৌদা ল'বা এক অলপমান আৰু তেল ল'বা যিহেতু ভাজাৰ কাৰণে তেল লাগিবই দিয়াচোন। তাৰছত প্ৰথমত মানে তুমি গুৰি খিনি মিলাই ল'বা চাউলৰ লগত। চাউল গুৰ গু- ধুনিয়াকে মিলাই একদম ধুনীয়াকে এটা মিশ্ৰণ বনাই লবা আৰু। দিবলে যে ধুনীয়া হৈ যায় তাৰ পিছত কলটো থেফেলাই দি কিনে মিশ্ৰটো মিশ্ৰণ তৈয়াৰ কৰিলা কলটো দি দিবা। ঠেঠেলাই পেলাই তাৰ পিছত তুমি এছ এছ চামুচ বেকিং চ'ডা দি দিবা ভালদৰে একদম মিহলাই দিবা পোন্ধৰ মিনিট মান।
পোন্ধৰ পোন আচ্ছা হয় হয়।
তাৰ পিছত তুমি কেৰাহিত আৰু কেৰাহীত তুমি তেলটো গৰম হ'ব দিবা হয় তেল তেল গৰম হবলৈ দিবা তাতে তুমি চামুচেৰে অলপ মিশ্ৰতটো ঢালি চাবাচোন তে তেল তেলটু গৰম হ'ল নে নাই, যদি অলপমান বঢ়িয়াকে ফুলি উঠে তেতিয়া মানে গৰম হৈছে। তাৰপিছত তুমি এনেকে এখন এখনকে দি থাকা তাৰপিছত ধুনীয়াকে ফুলি উঠিব জানানে বস্তুতটো আৰু সুণালী ৰং হৈ যাব। এতিয়া সোণালী ৰং হৈ যোৱালে তুমি ভাজি থাকা আৰু গৰমে গৰমে মানে চাবাচোন কি সোৱাদ লাগে মানে মই তোমাক জনাব নোৱাৰো।
আচ্ছা, আচ্ছা আপুনি আৰু এঠা কওক এটা কথা গম পায়নে এ পো যিখিনি আপুনি ধৰক চাউলখিনি তিয়াই কিনে আপুনি গুৰি কৰিলে। গুৰি কৰাৰ পিছত আৰু এটা পিঠা বনাব পাৰে আপোনাৰ কলপাত দিয়া পিঠা বুলি কয়।
অ, কলপাত মোৰ বিৰাট প্ৰিয় বহুত ভাল পাওঁ। মই এইটো বাৰু চবে বেলেগ বেলেগ ষ্টাইলত বনাই। তুমি কোনটো ষ্টাইলত বনোৱা?
মই আমাৰ ষ্টাইলটো বনাওঁ আমি ধৰক আমি গুৰি কৰি লও, গুৰি কৰি কিনে আপোন- ধুনীয়াকে আমাৰ চেনি অলপ দি দিওঁ। অলপ নিম চখ দি দিওঁ। তাৰে পিছত তোমাক কলপাত মই গছৰ পৰা গছৰ পৰা কাটি আনি কিনে একভাগ একভাগ কৰি কৰি দিওঁ তাৰপিছত কলপাতটোত যিখিনি কাটি ল'লোঁ সেইখিনি আপোনাৰ গুৰিত দি দিলো এটা এটা কৰি। ভাগ কৰি কিনে তেতিয়া আপোনাৰ এটা কেৰাহী থাকেনে কেৰাহী কেৰাহীত যিখিনি পিঠা মই তৈয়াৰ কৰিলোঁ সেইখিনি পিঠা মই তাত কেৰাহীটোত বহাই দিলোঁ। তলত জুই দি দিলোঁ। মানে ধৰক আপোনাৰ আমাৰ ৰাতিটোৰ কাৰণে মানে সেইটো মানে থৈ দিলোঁ আৰু। ননছ সেইটো থৈ দিয়া পাছত আমি যেতিয়া ৰাত- ৰাতিপুৱাই হ'ব তে তেতিয়া আমি সেই বস্তুটো ওলাই লওঁ। তহলি আপুনি যদি সোনকালে তে কৰি থৈ দিয়ে তেতিয়া মানে খাবলগীয়াটো নহয় মানে ভাল নালাগে। আপুনি এইটো কাম ৰাতি কৰিব ৰাতিপুৱাই খাব। আপুনি যেতিয়া খাব ন তেতিয়া মানে চাবলগীয়া হয় যেতিয়া আপুনি পিঠাটো ইমান সুন্দৰ দেখিবলৈ ইমান সোৱাদ লাগে।
হয়-হয়, হয়- হয়। খাই পাইছো চাগে হয়।
খাব কেতিয়াবা এনেকে বনাই।
ঠিক আছে ওকে খাম দিয়া তাৰপিছত আৰু তুমি মই তোমাক যে ঘিলা পিঠাটো ক'লো এ, হেনকোৱা ঘিলা পিঠাৰ দৰে তেল পিঠাটো মই খাই বিৰাট ভাল পাওঁ তুমি খাই ভাল পোৱা ন সেই তোমাক মই দেখিছিলো এদিন খাই আছিলা।
অ', অ' তেল পিঠাটো ভাল লাগে খাই।
একে প্ৰস্তুতি হয় জানানে তুমি খালি কলটো নিদিলে হ'ল তাত।
কলটো নিদিলেই হ'ল অ, তাতে
আৰু বেকিং সোডাটো দিব নালাগে। মই তোমাক প্ৰস্তুতিটো জনাই আছো হা।
হয়।
তাকেই তুমি চাউল ল'বা গুৰ ল'বা পানী ল'বা আৰু তেলটোতো ল'বই লাগিব ভাজাৰ কাৰণে। তুমি গুৰ খিনি পানীত গলাই ঢাকি-ঢাকি থৈ দিবা তাৰ পিছত গুঢ়ৰ পানীত চাউলৰ গুৰি দি কেনে নৰম হোৱালৈ ভাজি থাকিবা আৰু সৰু-সৰু লম্বা গোল আকাৰ দিয়াবা হা কৰাহিত তেল গৰম কৰি মধ্যম আচত সোণালী ৰঙৰ হোৱালৈকে ভাজি থাকিবা আৰু গৰমে-গৰমে খাবা খাবাচোন কি সোৱাদ লাগিব ন তোমাৰ।
হয়। আপোনাৰ যেতিয়া পষ্টটো অঁ চাউলৰ গুড়ি কৰে ন চাউলৰ গুড়ি কৰি অলপ নিমখ পানী মিহলাই মিশ্ৰণ কৰক মিশ্ৰণ কৰি লয় ন?
হয়-হয়, হয় এইবোৰ তুমি কি যানানে তুমি
উম।
তাত চাই এইবোৰ তুমি ৰাতিপুৰা বনাই থবা চোন এইবোৰ খাব ভাবা চোন মানে পইচাটোতো বাচিব স্বাস্থ্যৰ কাৰণেও কিমান ভালদায়ক হ'ব ভাবাচোন।
হয় সেইটোও ভাল আমাৰ স্বাস্থ্যৰ কাৰণে মানে এইখিনি বস্তু এইবিলাক আপোনাৰ আগৰ ধৰা আগৰ মানুহ বিলাক আছিল নহয় এতিয়া আমাৰ ককা আইতা আছিল মানে আমাৰ এইবোৰ পিঠাকে খাইছিলো কৰি কিনে ঢেঁকিত। গুৰি কৰিছিল সেইবোৰ পিঠা মানে ধৰক ল'ৰা ছোৱালীক দিছিল সিহতৰ স্বাস্থ্য পাতি মানে এইকাৰণে এতিয়ালৈ ভাল মানে কি ঘৰৰ বস্তুবিলাকে খাইছিল ভাল-ভাল বস্তু খাইছিল। এতিয়া আগৰ মানুহ বিলাকে কি খাইছিল আপুনি জানে চাগে।
জানো-জানো চব মানে তোমাৰ ঘৰতে গুড়া চাউলৰ পিঠা টেকেলিৰ পিঠা খলা চাপেৰি পিঠা সেইবোৰ খায়। যে আজিকালি আমি ভুজিয়া খাওঁ কেক খাওঁ এইবিলাক তোমাৰ স্বাস্থ্য হানিকাৰক হয় সেইটোতো জানোয়ে, তেওঁ উপায় নাপায় খাবলগীয়া হয়। আছো এতিয়া আমি যদি এইবোৰ পিঠাবোৰ আগৰ পৰাই বনাই থওঁ তেতিয়া মানে তোমাৰ পিঠাই খালে হ'ল ন।
হয়।
সেইটোৱে।
আপনি বকা চাউল খাই পাইচি না বকা চাউল? মানে বোকা চাউল হয় বোকা। মানে আগৰ মানুহবিলাক যেতিয়া বোকা চাউল বোকা চাউলটো এটা ভাত। বেছি পানীত সিজি নৰম আৰু নেপলীয়া বা আঁঠাল, হোৱা ভাত।
হয়
ধৰক মই আজি বোকা, বোকা ভাত খালোঁ। ছাৰ বো বোক হয়। মানে মই ৰাতিপুৱাই ৰাত, মই ৰা নহ না মই ৰাতিপুৱাই মানে ধৰক সিজাই সিজাই থৈ দিছোঁ। মানে বোকা চাউলটো কেনেকৈ হয় সেইটো আপুনি শুনি লওক ভাত ধুং ভাত ত' হ'ল মানে বেছি সিজাৱাৰ বাবে বোকা হৈ গ'ল। সেইটোৰ কাৰণে ধৰক আমি যেতিয়া থৈ দিব নহওঁ। সেই বস্তুটো যেতিয়া তোমাৰ গোট মাৰে গোট মাৰাৰ পিছত তেতিয়া সেই বস্তুটো বোকা চাউল হৈ যায়।
হয় হয়।
সেনেকে থৈ দিবা তুমি আগ আগৰ মানুহবিলাকে কি খাইছিল কি খাই এইবোৰ খাইয়ে অলপ মান শক্তি আছে। ধৰক আজিকালিৰ মানুহবিলাক ভেজাল খাদ্য খাই আপোনালোকৰ শক্তি একদমেই নাই। বহুত বেমাৰ আনিজ্যত পৰি যায়, গম পায় এতিয়া ধৰক আমাৰ নিচিনা মানুহে আমিয়ে এতিয়া বহুত বেমাৰত পৰি আছোঁ, আগৰ মানুহবিলাক আপোনাৰ বয়স কিমান লৈ থাকে নাইন ফটি ফ'ৰ হাণ্ড্ৰেড, ধৰক চৰি এশ। আপোনাৰ নিৰান্নব্বৈ। চৌৰান্নব্বৈ ইমানলৈ জীয়াই থাকে।
হয় হয় ঠিকে কৈছা তুমি।
উম হেল আজি আল যেতিয়া এতিয়াৰ মানুহবিলাক কেতিয়ালৈ জীয়াই থাকে আপোনাৰ ষাঠি বছৰ নহাতে থুকাই যায়।
সেইটোৱে ষাঠি, সত্তৰ, আশী ইমানতে।
আশীটো যোৱা নাপায় আজিকালি প্ৰায় বা উঠিয়েই মেক্সিমাম
হয় হয় এ মানে তোমাৰ কি জানানে এই খাদ দ্য বিলাকত চব ভেজাল কৰিছে। একো মানে তোমাৰ ভালকে খাদ্যতো নাই। সেইকাৰণে মানে বিৰাট দিগদাৰ হৈছে আমাৰ নিচিনা মানুহৰ। এতিয়া গাঁৱৰ মানুহৰ কি হৈছে তোমাৰ খাবলৈ ভাল।
খাবলৈ কিন্তু গাঁৱৰ মানুহবিলাকো আজিকালি মানে কষ্ট কৰিব নিবিচাৰে মানে চৰকাৰ ৰে চাউল দিছে বিনামূলীয়া দালি দিছে নিমখ দিছে চেনি দিছে কেতিয়াবা, এনেকে দিয়াতে তাতে আমাৰ যিবিলাক মানুহ আছিল। এইবিলাক মানুহ আজিকালি অকমিলা হৈ গ'ল সেইবিলাক কাম কৰিব ইচ্ছা নোহোৱা হৈ গ'ল। সেইকাৰণে আজিকালি খেতি নকৰে। খেতি কৰাটো বহুত ভাল মানে যে খেতি কৰিব লাগে, যেতিয়া আপুনি নিজৰ খেতি অলপ হওক শ শাক পালেং বিলাক কৰে নিজৰ ঘৰতে, ভেন্দি কিবা জলকীয়া সেইখিনি বস্তু
হয় হয়, সেইটোৱে।
তাৰমানে যেতিয়া আপনি মেডিচিনটো মাৰা নাযায় মানে ঔষধ টো দিয়া নাযায়, এতিয়া আপুনি বজাৰৰ পৰা আনিব ঔষধ দিয়া বস্তুৱে খাব পাৰে।
সেইটোৱে। মোৰ ই ইচ্ছা যায় জানানে চব বস্তু জানো ঘৰতে তোমাৰ খেতি কৰো। শাক-পাচলি কি ধুনীয়া লাগিব খাই। এতিয়া নোৱাৰো দিয়াচোন বান্দৰৰ কাৰণে ও নোৱাৰো আৰু বহুত বস্তু আমাৰ ইয়াতে উপলব্ধ- নাথাকে যিটো তোমাৰ গাঁৱত উপলব্ধ থাকে। সেইকাৰণে কৰিব নোৱাৰো। বাট মোৰ কৰিবলৈ বিৰাট মন।
আচ্ছা। কৰিব পাৰে আপ- আপুনি ধৰক বিল্ডিং আছে। বিল্ডিঙত আপুনি দা ধা ডাঙৰ ডাঙৰ শাৰী লৈ আহক তাতে মাট- টি দিয়ক তাতে আপুনি লাও খেতি কৰক, ধৰক জলকীয়া কৰক শাক-পাচ- চুলি কলক লাই শাক, পালেং শাক আজি এইবিলাক দেখা নাযায়।